কি হ'ব?
অঔ ভালে, তোমাৰ?
অ' কি কৰিছা অ' মোৰো
আছো ৰ'বা এ এনেই আছো বৰ্তমান। মই তোমাক মানে এটা কাৰণত ফোন কৰিলো মই মানে এটা গম নাপাও মানে বিহুৰ ওপৰত আৰু কিছুমান কথা গম নাপাওঁ তুমি গম পোৱা নেকি অকমান ভালদৰে।
অ' কিছুমান কিছুমান কথা গম গম পাও বিহুতটো অসমৰে আকৌ ডাঙৰ উৎসৱ ন।
অ' মোৰ মানে বিহুতটো কি? আৰু কেনে মানে কিয় পালন কৰা হয়, গম পোৱা নেকি এইটো।
উম, সেইটোতো জানো বিহু অসমীয়া জাতিৰ মানে প্ৰাণ আৰু সংস্কৃতি আৰু। সকলোৱে পালন কৰে বিহু। অসমৰ এটা মানে ক'ব গ'লে, সকলোতকৈ ডাঙৰ উৎসৱ আৰু ই কৃষি উপ প্ৰীতি আৰু মানুহৰ মাজৰ মানে, উদযাপন কৰা হয়। সম্পৰ্ক আৰু সম্পৰ্ক দেখুওৱা হয়। আৰু বিহুত মূলতেতো আগতে প্ৰথমতে তিনিটা জানাই সেইটো চাগেই অ', ৰঙালী বিহু, ভোগালী বিহু, আৰু কাতি বিহু। ৰঙালী বিহুতো। বহাগ বিহু, ইটো বহাগ মাহৰ খেতি আৰম্ভণি, আৰু নতুন বছৰক মানে, স্বাগতম জনাবলৈ ব'হাগ বিহুতটো পালন কৰা হয়। ঠিক তেনেদৰে ভোগালী বিহু, ভোগালী বিহুতো তোমাৰ মাঘ মাহত, শস্য চপোৱাৰ কাৰণে পালন কৰা হয়। আকৌ কাতি বিহুত মানে তুলসী তলত চাকি জ্বলাই যাতে, শস্যসমূহক যাতে আমি ৰক্ষা কৰিব পাৰো। তাৰ কাৰণে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। এই উৎসৱ বোৰেই অসমীয়া মানুহক মানে একেলগত বান্ধি ৰাখিছে। অসমৰ মানে, এটা ক'ব গ'লে ডাঙৰ উৎসৱ।
এইখনে ন আৰু
অ',
অ', মইো মানে এইখিনি ভালদৰে গম পোৱা নাছিলো, ৰবা মইো মানে এইখন ভালদৰে মানে গম পোৱা নাছিলো, কিছুমান, কিছুমান, কথা গম পাও ত কিছুমান গম নাপাও। ত তমাৰ পৰা সেইকাৰনে সুধি ললো
অ', মইো মানে সেই ওপৰৰ ওপৰে জানো, উ কেনেকৈ পালন কৰি তুমি জানা নেকি? কি ৰঙী মানে, ৰঙালী বিহুতটো কেনেকৈ পালন কৰে মই মানে ওপৰৰ ওৰি জানো কি? বিহু থাকি কেনেকৈ পালন কৰে সেইবোৰ নাজানো।
অ', এই ৰঙালী বিহুকে, বহাগ বিহু বুলি কোৱা হয়, গম পোৱা ন সেইটো
অ', সেইটোয়তো জানো
অ', বহাগ বিহুৰ মানে, অ', চত মাহৰ শেষৰ দিনাৰ পৰাই মানে বহাগ বিহু। সাত দিনলৈকে হয়, প্ৰথম দিনাখন তোমাৰ গৰু বিহু। হয়, যেদি চ'তৰ চ'ত মাহৰ লাষ্টৰ দিনাখন আৰু সেইদিনাখন গৰু বিহু। গৰু বিহুত গৰুক গা ধুৱাই। শিঙত ৰঙা ৰং লগাই, লাও বেঙেনা খুৱাই আদৰ কৰা হয়। আৰু তাৰ পিছৰ দিনা তোমাৰ মানুহ বিহু, মানুহ বিহুত ডাঙৰ ৰ মানে, সেৱা কৰে গামোচা দিয়ে। সৰুক ডাঙৰে আশীৰ্বাদ দিয়ে। বিহুৱান দিয়ে। আৰু লগতে সেইদিনাখনৰ পৰা তোমাৰ মানুহৰ ঘৰে ঘৰে গৈ বিহু বিহু নৃত্য, বিহু গীত ঢোল পেপাৰ শব্দৰে মানে, গাঁও চহৰখন মুখাৰিত হৈ পৰে। আৰু সৰু, সৰু, ল'ৰা ছোৱালীয়ে বা ছোৱালী বোৰে মেখেলা চাদৰ আৰু লৰাই ধুতি গামোচা পিন্ধি ঘৰে, ঘৰে, গৈ কেনে বিহু নাছে, এই সময়ত তোমাৰ ঘৰে ঘৰে পিঠা পনা চাহ-জলপান এইবোৰ লাৰু বনাই কেনে অ', অতিথিক মানে তোমাৰ অতিথিক মাতে আৰু, সিহঁতক আদৰ কৰে আদৰো কৰে, তাৰপিছত তোমাৰ ৰঙালী বিহুৰো অসমীয়া নৱবৰ্ষৰ সূচনাও বুলিও কোৱা হয়।
অ',
উম, আৰু বাৰু অ তুমি ভালদৰে গম পোৱা নাছিলা নেকি এইখিনিয়ে?
নাই মই ওপৰৰ ওপৰেই জানিছিলোঁ আৰু কিন্তু ভিতৰুৱা মানে সিমান সোমোৱা নাছিলোঁ কেতিয়াও।
অ, আচ্ছা তুমি বাৰু গম পোৱা নেকি বিহুৰ ভোগালী বিহুৰ বিশেষত কি?
ভোগালী বিহুতো মানে ক'লো নহয় ভোগী বিহুটোক যেনেকুৱা মা বিহুটো ক'লে তাৰো বিশেষত্ব বহুত আছে সকলো বিহুৰে একো একোটা বিহুত আছে ন তেনেকুৱা ভোগালী বিহুৰো কিছুমান বিহু সত্ব আছে যেনে শস্ চ পোৱাৰ পাছত উদযাপন কৰা ফচল ফচল চব ব আৰুু শস্্য চপোৱাৰ পিছত এই বিহুতটো পালন কৰা হয়। ইয়াৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ কি জানা সেইটো হ'ল তোমাক মেজি এইয়া মেজি জ্বলাই যি ভোগালী বিহুৰ আগদিনা। উৰুকা বুলি কয় নেকি সেইটোক? সেইদিনা উৰুকাৰ দিনা মানুহে গোটেই সকলোৱে মিলি মাছ মঙহ পিঠা খাই ৰাতিটো মানে জাগে আৰু। গোতেই ৰাতিতো জাগিহি সিহঁতে একেলগত উৎস-উৎসৱতটো উদযাপন কৰে পিছদিনা ৰাতিপুৱা উঠি তেওঁলোকে গা পা ধুই ঈশ্বৰক সেৱা জনাই পিছত মেজিটোক জ্বলাই দিয়ে। পিছত সকলোকে প্ৰসাদ দিয়ে বিভিন্ন ধৰণৰ প্ৰসাদ থাকে সেইবোৰ প্ৰসাদ খাবলৈ কিন্তু বহুত সোৱাদ। তিল নাৰিকৰ লাৰু চিৰা দৈ জলপান খোৱাদ আছে। প্ৰথা আছে সেইবোৰ প্ৰথা চলি আছে। এই ভোগালী বিহুতটো অসমৰ মানে খাদ্য সংস্কৃতিক এটা ডাঙৰ প্ৰতীক বুলি ক'ব পাৰি আৰু।
অ, হয়ে বাৰু তুমি ঠিকে কৈছা মইখিনি গম পাইছিলো অকমান অকমান। অকমান এনেকে মানে ইমান এটা ম ই গম পোৱা নাছিলোঁ।
অ'। পিছত আকৌ কাতি বিহু আছে ন কাতি বিহুত কিন্তু মই আকৌ নাজানো কেনেকৈ পালন কৰে কিয় পালন কৰে বা তুমি জানা নেকি অকমান?
অ কাতি বিহুতটো মই গম পাওঁ কাতি বিহু তোমাক কঙালী বিহু বুলিও কোৱা হয় যেনেকে বহাগক ৰঙিলী কয় মাঘ বিহু তোমাৰ ভোগালী বুলি কোৱায় তেনেকে ক কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। কিয়নো এই সময়ত তোমাৰ খেতিৰ খেতিয়কৰ ঘৰত ধানৰ ভঁৰাল খালী হৈ থাকে, কাতি মাহত আন্ধাৰৰ ৰাতি তুলসী তলত খেতি পথাৰত আৰু তুলসী তলৰ চাকি চাকী জ্বলাই তোমাৰ কাতি বিহু দিনা খেতি পথাৰত খেতিয়ক বোৰে চাকি জ্বলাই ঘৰত চাকি জ্বলাই তুলসী গছ যাৰ নাই ইহঁতে ৰুই কেনে তাতে ধুনিয়াকে চাকি বন্তি জ্বলাই। উম, ভোক তাতে দিয়ে তাতেও তোমাৰ বুট মাহ এনেকে শৰাই দিয়ে। মানুহে শস্য ৰক্ষা আৰু পোক পৰুৱা ৰক্ষা পৰা ৰক্ষাৰ বাবে প্ৰাৰ্থনাও কৰে মানে তেতিয়া ধান একমাহ আগতে ৰৱে ন সেইটো সময়ত সিহঁতক ধান বোৰ তোমাৰ অকমান অকমান আহে সেইকাৰণে কাৰো ঘৰতে তেতিয়া খ ধান নাথাকে। আৰু ধান নাথাকিলেতো সিহঁতৰ অভাৱ অনাটন য যটো সময়ত থাকে সেইকাৰণে সেইটোক কঙালী বিহু বুলি কোৱা হয়। ইয়াত তোমাৰ ৰঙালী আৰু ভোগালী বিহুৰ ধৰে ধুম ধাম একো নাথাকে। কিন্তু ইয়াৰ আধ্যাতিক আৰু কৃষি ভিত্তিক বহুত আহ গুৰুত্ব আৰু। কাতি বিহুত অসম দুখীয়া মানুহৰ প্ৰকৃতি আৰু কৃষিৰ প্ৰতি থকা শ্ৰদ্ধাৰ প্ৰতিফলনো কৰে। সেই কাতি বিহুত মানে সিহঁতৰ অভাৱ অনাতন থাকে, সেইকাৰণে বহাগ আৰু মাগ বিহু আৰু মাঘ বিহুৰ দৰে ইমান এটা ধুমধামিয়তে নকৰে।
অ।
আছা তুমি বাৰু গম পোৱা নেকি বিহু নৃত্য আৰু বিহু গীতৰ গুৰুত্ব কি?
বিহু নৃত্য, বিহু নৃত্যতো আমি চাই থাকো ন কিমান ধুনীয়াকৈ নাচে সকলোৱে। তেনেকৈ বিহু নৃত্য আৰু বিহু গীতটো অসমীয়া মানে অসমীয়াৰ আৰু সংস্কৃতিক আত্মা সেইটো। হয়, এইটো বিহু গীতটোতো অসম বিহু গীত কোনোবাই নাচি থাকিলে সেইটো ক' সকলোৱে কয় আৰু এইটো অসমীয়া মানুহৰ একদম ডাঙৰ সংস্কৃতি আত্মা, এই নৃত্যত তোমাৰ ঢোল তাল, তাস, পেঁপাৰ সুৰত মানে ছোৱালী বোৰে মেখেলা চাদৰ পিন্ধি নৃত্য চাবলৈ মান নৃত্য নাচে আৰু সেইবোৰ চাবলৈ বৰ মনোৰম। তাৰপিছত বিহু গীতত প্ৰেম প্ৰকৃতি কৃষি জীৱনৰ কথা সকলোবোৰ বৰ্ণোৱা থাকে এনেই গীতৰ দৰে নহয়। সকলো বস্তু মিলাই এটা ভাল গীত প্ৰদৰ্শন হয়। তাৰপিছত এই গীত আৰু নৃত্য জৰিয়তে মানে অসমীয়া ভাষা, সংগীত, লোক সংস্কৃতিক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মানে আহিছে আৰু। একদম আগৰে পৰা এতিয়াও চলি আহিছে আৰু এই বিহু নৃত্য ন' মানে মহিলাৰ সৌন্দৰ্যক একদম ভালদৰে প্ৰতিফলন দিয়ে। আজি আজিকালিতো সকলোতে বিহু নৃত্য ডাঙৰ ডাঙৰ মানে যিবোৰ প্ৰগ্ৰাম হৈ থাকে বা যিবোৰ ফাংচন হৈ থাকে নহলে আৰু বিদেশতো আজিকালি সকলোতে দেখা যায় বিশ্বৰ সকলো ঠাইতে মানে বিহুটো মানে বহুত জনপ্ৰিয় আৰু সকলোৱে ভাল পাই। চাই ফালে সকলোৱে চানেকি চিনাকি কৰোৱা হৈছে অসমীয়া সং সিতি বহুতগবাঢ়ি গৈছে এতিয়া
গায়কো এনেকে আহে গায়কবোৰ গান চান গাই বাৰু পিছে।
হয়, হয়, হয়,
উম,
আৰু তুমি জানা নেকি বিহুৰ সময়ত যে অসমীয়াৰ খাদ্য থাকে সেই খাদ্যৰ ভূমিকা কি কেনেকুৱা খাদ্য থাকে?
অ', শিহুৰ অ, কই তোমাৰ অসমীয়া খাদ্য ক'ব গলে ৰঙালী বিহুটো পিঠা পনা লাড়ো দৈ চিৰা তিলৰ অবিহনে মানে তোমাৰটো ৰঙালী বিহুত খন উৎসৱ সম্পূৰ্ণঃ নহয়।
হয়,
লগতে মাঘ বিহুতো তেনেকুৱাই কৰে পিঠা পনাই এইবোৰ বনাই চুঙা পিঠা বনাই, মাছ মাংস খায় তাৰপিছত তোমাৰ আ বিলাহীৰ খাৰ মহিলা সকলে আগতীয়াকৈ পিঠা পনা বনাই আৰু ঘৰৰ আতীয় বিতৰণ কৰে, এই খাদ্য বোৰ কেৱল তোমাৰ সোৱাদৰ বাবে নহয়, এই অসমীয়া কৃষি আৰু পৰম্পৰাগত সৈতে জড়িত হৈ থাকে। বিহুৰ সময়ত তোমাৰ ঘৰে ঘৰে অতিথিবোৰক আদৰ কৰি লৈ যায়। বেছিভাগ তুমি চাবা মাঘ বিহুত মানুহে এনেকে ঘৰে ঘৰে গৈ যায় আৰু তাতে যাই কিনে সিহঁতে পিঠা পনা খাই সিহঁতক আদৰি লৈ যায় বা মাতে লগৰ বন্ধু বা সিহঁতকো মাতে
এনেদৰে তোমাৰ অসমীয়া জাতিৰ সিহঁতৰ খাদ্য আৰু মৰম এইবোৰ মানে স্বভাৱবোৰ প্ৰকাশ কৰি আছে আৰু অসমত। এ বহুত খিনিয়ে মানে সিহঁতে এনেকে মৰম কৰে আৰু পিঠা চিঠা বনাই, বহুত মানে সোৱাদৰো হয় খাবৰ কাৰণে।
বাৰু তুমি ভালদৰে গম পোৱা নাছিলা এইটো।
নাই সেইবোৰ মানে কিৰে কেনেকুৱা খাই কিছুমান কিছুমানে আকৌ বহুত কিবা কিবি খায় নহ সিমান। খাদ্যৰ তেনেকুৱা নাজানিছিল।
সিহঁতে বহুত ধৰণৰে পিঠা বনাই মইয়ো তেনেকে মানে বেছি। বেছিভাগ মানে নাম কেইটা গম নাপাওঁ জানো কিছুমান কিছুমান এই তুমি বি হুই আহ অসমীয়া সমাজত কেনেকুৱা প্ৰভাৱ পেলাই ক'ব পাৰিবা নেকি।
বিহুৱে অসমীয়া সমাজত ক'ব গ'লে ভালেই প্ৰভাৱ পেলাইছে যেনে এককৃত। সকলো অসমীয়া লোকক একত্ৰিত কৰি ৰাখিছে।
হুম।
পিছত তোমাৰ যিটো। মানে যিটো জাতি ধৰ্ম আছে সেইটো ভেদা ভেদ পাহৰি সকলোৱে একেলগত বিহুটো উদযাপন কৰে। সকলোৱে মিলি ভাষা সংগীত আৰু বিহু নৃত্যৰে মানে অস-অসমক গৌৰৱান্বিত কৰি ৰাখিছে। সকলোৱে নিজৰ মনেৰে ভালদৰে আছে কাৰো মাজত কোনো। ভেদা ভেদ নাই। যিবোৰ মানে বিশ্বৰ জৰিয়তে স্থানীয় শিল্পী তাঁতি মাটি শিল ল্প খাদ্য ব্যৱহাৰি সকলক মানে উদযাপন। হয় আৰু লগতে বিহুৱে প্ৰকৃতিৰ সৈতেও মানুহৰ মানে সম্পৰ্ক মনত পেলায় আৰু। আৰু কৃষিৰ গুৰুত ত্ব মানে কৃষিৰ ওপৰতে নহ সকলোখিনি বিহুতো তাৰ কাৰণে সকলোৱে। আৰু অসমীয়া মানুহৰ মূল জীৱন-যাপনেই কৃষিৰ ওপৰত। এনেদৰে অসমীয়া সমাজক আৰু সংস্কৃতিৰ জীৱনৰ মানে মেৰুদণ্ড আৰু বিহুটো।
অ। ঠিকেই আৰু বহুত খিনি মানে সিহঁতৰ। মানে সেইটো উৎসৱে নিজৰ ওপৰত ডাঙৰ আৰু অসমত ক'ব গ'লে নহ।
অ সকলোতকৈ ডাঙৰ উৎসৱ আৰু সকলো ভালো সকলোৱে উদযাপন কৰে মিলি একেলগত।
অ কোনো মানে জাতি সেনেকা ভেদ ভাৱ নাই আৰু চবে কৰি আছে।
অ জাতিৰ ভেদ ভাৱ নাই কোনো।
ঠিক আছে দিয়া তোমাৰ লগত। কথা পাতি ভালে। ভালে লাগিল বহুত কথা।
অ মোৰো মানে বহুত খিনিয়ে মানে গম পোৱা নাছিলো বিহুৰ কথা। গম পালোঁ ভাল লাগিল দিয়া।
ধন্যবাদ।
ধন্যবাদ।